হেল্ল'।
অহ।
শুনিছা।
শুনিছোঁ শুনিছোঁ কচোন।
অ কি কৰিছ? উ।
এ কি কৰিবা হয় এই সৰু ল'ৰা বিলাক মাৰ্বল খেলি আছি তাকে চাই আছো আগৰ কথা বিলাক মনত
অ মাৰ্বল বুলি কওঁতে একদম মানে বহুত দিনৰ কথালে মনত পৰি গ'ল দেই।
অ তাকে তুমি খেলিছিলা নাই আগতে মাৰ্বল এই বিলাক কিবা কিবি এই লুকা লুকি, কাবাডী, ৰছী টনা।
আগতে মানে পুৰা মানে স্কুলৰ পৰা আহি আৰু শান একদম মানে ভাত চাত নোখোৱাকে মানে ওলাই যাও মাৰ্বল পকেটত লৈ।
অ সেইটোয়ে আগতে আমাৰ ঘৰত মানে আহিয়ে ভাত চাত নোখোৱাকে ওলাই যাও ন মাৰ্বল লৈ মাহঁতেতো গালি পাৰে আগতে যানাই দেখোন সৰুতে আঙুলি দুখ পাবি বাকী বা কিবা দুখ পাবি কয়। আমাৰ মাৰ্বলবিলাকটো পকেটত লৈ গ'লে বাজে। তুমি সেটো মন কৰিছা নাই তুমি? এই যে পকে অহ কাৰ কাপোৰ এখিলাত বান্ধি লৈ একদম পোৰা টাইট কে হ শব্দ নোহোৱাকে মানে এনেকে বান্ধি লৈ মানে আৰু মাহ তেওঁ যদি পিছ পিনে যায় মই আগপিনে ওলাই যাওঁৱে আৰু মাৰ্বল খেলিবলৈ। এ ভাল লাগিছিলে আগতে এই কিবা এটা উম মধুৰ স্মৃতি বুলি ক'ব পাৰিম।
অহ অহ অহ হয় হয় হয়। বৰ্তমান যুগতটো মানে এইবোৰ মানে নাইকিয়াই হৈ গৈছে।
নাই নাই নাই নাই নাই নাই একদম মোবাইল একদম এইবিলাক এইবিলাক সমস
অহ মানে ল'ৰা ছোৱালী বিলাকে মানে বাহিৰা গেম খেলটো নেখেলাই হৈ গ'ল মানে মো
অহ আজি অহ আজিকালি ল'ৰা বিলাকে মানে মাৰ্বল কি বস্তু ভালকে চিনিয়ে নাপায় আচলতে নেখেলে মানে যাৰ হাতত মোবাইল নাই বা যে মোবাইল চলাব নাপায় সিহঁতে খেলে। কিন্তু আমি মানে এইবিলাক এতিয়া মানে যিবিলাক ল'ৰা ছোৱালী দেখিছো। মোবাইলৰ হাতে হাতে মোবাইল এইবিলাকে কি কি গেম খেলে জানা নাই ফ্ৰী ফায়াৰ, পাপজি। এইটো কি মোবাইল লেজেণ্ড সেইবিলাকে খেলে আৰু
সেইটোৱেই সেইটোৱেই মানে মানুহ ল'ৰা ছোৱালীবিলাকো মানে মানুহখিন মানে স্মৃতি কমি গৈছে এইবোৰ খেলি খেলি
অহ অহ এইবিলাক মানে চকু এইবিলাক মানে ম মগজুৰ বিকৃতি ঘটিছে এইবিলাক মানে আৰু এইটো হাঁওফাঁওৰ প্ৰব্লেম হৈ গৈছে ইহঁতৰ ল'ৰা ছোৱালী মানে চকুৰ ৰশ্মি বিলাক একদম পাৱাৰ মানে যিটো ৰশ্মি ৰশ্মি চকুৰ ৰশ্মি সেইটো আগৰ তুলনাত বহুত কম হৈ গৈছে ল'ৰা - ছোৱালীলৈ মানে একেৰাহে মোবাইলৰ যিটোখন যিখন পৰ্দা বা স্ক্ৰীণ তাতে চাই চাই সিহঁতৰ মানে একদম চকুৰ আজিকালি লৰাবিলাক ল'ৰা - ছোৱালীবিলাক তুমি দেখিছাই চাগে? অ অ চচমা পিন্ধা দেখা দেখা অ শাৰীৰিক ভাৱে মানসিকভাৱে বিকৃতি ঘটিছে এইবিলাকৰ।
হয় হয় হয়।
তুমি চছমা পিন্ধা দেখিছাই চাগে?
মানে মানে পুৰা মানে শাৰীৰিক শাৰীৰিক ভাৱে বা মানসিকভাৱে পুৰা মানে অনিষ ত কৰিছে মানে আজিৰ দিনৰ ল'ৰা- ছোৱালীবিলাকো যে
সেইটো হয় কিন্তু মোবাইল ফোন ইউজ ক জানিলে মানে মোবাইল ফোনৰ মানে ভাল গুণো আছে বেয়া গুণো আছে। অ মানুহে মানে ল'ৰা - ছোৱালীবিলাকে
উহুম মানে ব্যৱহাৰ অঁ ব্যৱহাৰৰ ওপৰত কথা আছে মানে।
আচলতে অ ল'ৰা - ছোৱালীবিলাকৰ গাতত দুখ নাই কিন্তু ইমান সৰু মাক - দেউতাকৰ কিছুমান মানে ভুল থাক এতিয়া ইমান সৰুতে ল'ৰা - ছোৱালীবিলাকক আ আজিকে অ এৰি দিব নালাগে মানে আজিকালি প্ৰায় মাক - বাপ বাপেক অকল ফোন কৰি কৰিবলেহে বা ল'ৰা- ছোৱালী বিলাকৰ। মোবাইলটো লৈ, এনিটাইম মানে। অনবৰতে মানে ল'ৰা - ছোৱালীৰ হাততে মোবাইলটো থাকে। তুমি দেখিছাই চাগে, তোমাৰ ওচৰ পাজৰে থাকিবই মানুহ বিলাক মানে ল'ৰা - ছোৱালী বিলাক। মানুহক মানে যেতিয়া মোবাইল চাই থাকে মানুহে মাতিলেও বা ভালকে মাত শিক্ষা মাতিব নাজানে বা মানুহক কেনেকে সন্মান কৰিব লাগে সেইবিলাক নিশিকে। অনবৰতে গেম বা কাৰোবাৰ লগত কথা পতা বা ভিডিঅ' বেছিভাগ এইটো ফ্ৰী ফায়াৰ খেলে। ফ্ৰী ফায়াৰ খেলি ল'ৰা - ছোৱালীবিলাক মানে এইটি টপ আপ, টপ আপ বুলি আছিলে চাগে আমিও খেলিছিলো বাৰু এটা সময়ত। আমি নকও যে আমি নাই খেলা বা কিবা কিন্তু আমি তেনেকুৱা ধৰণৰ খেলা নাছিলোঁ। অহ।
অ অ, হয় হয় হয়।
উম তুমি খেলিছিলা চাগে ন?
খেলছিলো খেলছিলো পুৰা খেলছিলো মানে লকডাউন সময়ত মানে পুৰা খেলা হৈছিল লকডাউন কৰোণা টাইমত, অঁ সেইটো সময়তো সেইটো
উচ অহ অহ অ তে এতিয়াই আচলতে ল'ৰা - ছোৱালীবিলাকে মানে মোবাইলটো বেছি ইউজ কৰিব পালে। তুমি লকডাউনতে এইটো অনলাইন ক্লাছ বুলি আহিলে।
আমিতো মানে মেট্ৰিক দিব নাপালো মানে আমাৰ বেষ্টো মানে কৰোনৰ বেষ্টো হৈছিলে।
তাকে তাকে মইও তেনেকুৱা আৰু ময়ও কৰুণা ব্যস্ত আছিলো। কিন্তু তথাপিও মানে আমি সিমান মোবাইলটো ব্যৱহাৰ কৰা নাছিলোঁ দেই তেতিয়া মানে সিমান মোবাইল ফোনটো নাছিলে। আজিকালি কিন্তু ল'ৰা - ছোৱালী হাতে হাতে মোবাইল মানে প্ৰত্যেকৰ ঘৰত তিনি চাৰিটা। আগতে মানে
আমাক মানে হাই ছেকেণ্ডাৰী পাছ নকৰালৈ মোবাইল হাতত নিদিছিলেই। ঘৰৰ পৰা যে অ এতিয়া বৰ্তমান মানে সৰু, নাইন টেন পাছ নৌ কৰোঁতে মানে সৰু ল'ৰা- ছোৱালীগোটা হাতত
অ, তুমি নাইন টেন বাদেই দে। এইটো ছিক্স -ছেভেন, ছিক্স ফাইভ ফ'ৰ আজিকালি মানে, সামাজিক মাধ্যমত সিহঁতে একাউণ্ট চাবা তুমি? এইটো কি বোলে? ইনষ্টাগ্ৰাম একাউণ্টোত তুমি, ইনষ্টাগ্ৰামটো তুমি চলোৱাই চাগে?
হয় হয় চলা চা আজ আজি দিনতো মান চবো ইনষ্টাগ্ৰামটো
অ অ মানে সামাজিক মাধ্যমো মানে এইবিলাক চলাব লাগে ছচিয়েল মিডিয়াবিলাক। কিন্তু ইমানো
অ মানে- মানে অ মানে সিমিত ৰাখিব লাগে মানে
অ সেইটোয়ে -সেইটোয়ে- সেইটোয়ে তেতিয়া মানে মানুহৰ অলপ ঘৰৰ নিজৰ কাম বিলাকো কৰি যাব লাগে অকল মোবাইল ফোনতে ব্যস্ত হৈ থাকি লাভ নাই ত।
অ হয় হয় হয় হয়। মানে মানে কি কৰিম আৰু সেই
উম আগতে আৰু এটা খেল আছিলে নহয় তুমি জানা নাই এইটো পাত অনা নি যে এনেকে কি বুলি কয় খেলটোৰ নাম নাজানো বাৰু কিন্তু আমাৰ গাঁও বিলাকৰ এইবিলাক পাত অনা অনি বুলিয়ে কয় মানে এইবিলাক পাত বিলাক বা কেতিয়াবা অহ
লেধি কাবাডী আৰু কি বুলি কয় এইটো যে মানে আৰু কি আৰু মানে লুকা লুকি
অহ লুকা লুকি ভাল লাগিছিলে চোৱা চুই আৰু খুটাত ধৰা ধৰি খেল খেলছিল খেলিছিলো নহয় স্কুলত লগৰ বিলাকৰ লগত স্কুলৰ যে বাউণ্ডাৰী যিবিলাক খুঁটা উম আহ তাকে এনেকে মাজে সময় কথা পাতি থাকি আহি গৈ আহি
ভাল লাগে আৰু আগৰদিনৰ কথাবোৰ মানে
অহ ভাল লাগে ভাল লাগে বহুত ভাল লাগে মনত পৰি যায় মানে মোৰ চকু আগত বাঢ়ি আহিছে কথাবিলাক যে মানে আগতে খেলা এইবিলাক কি কবা আৰু মানে লৰালিলে ঘূৰি যাব মন যায় জানা নাই
হয় হয় মানে এতিয়াতো মানে পূৰা ব্যস্তময় জীৱন হৈ গ'ল মানে লগৰবোৰো মানে লগৰবোৰ মানে লগ পোৱা নহয়
তাকে তাকে আগৰ যিবিলাক লগৰ আছিলে হয় কিছুমানে বিয়া চিয়াও পাতিলে বাৰু লগৰ বিলাক কিন্তু তথাপিও মানে লগৰবিলাক দেখিলে এইবিলাক কথাবিলাক মনত কৰে বা এতিয়া সৰু ল'ৰা ছোৱালীবিলাক কিছুমান খেল খেলা দেখিলে আমাৰ আৰু খেলিব মন যায় কিন্তু আমাৰ লাষ্ট এতিয়া মানে অলপ লাজ লাজ অনুভব হয় ইমান সৰু ল'ৰাৰ লগত খেলি আছে বা এনেকুৱা ধৰণৰ কোনোবা কিবা কব নেকি বা এইবিলাক ভাৱ আহে দেখি মানে অলপ খেলো খেলো লাগে কিন্তু খেলা নহয় আৰু তেনেকুৱা কা ধৰণৰ বুলি ক'ব পাৰি। অ।
উম।
তাকে
বাকী পঢ়া শুনা কেনে মানে কিহত মেজৰ লৈছিলা।
মোৰ
অ মোৰ পলিটিকেল চাইন্স মাইনৰ কি আছিল তোমাৰ।
মাইনৰ মোৰ পলিটিকেল চাইন্স আছিলে দেই।
অ ৰিজাল্ট মানে ৰিজাল্ট মানে এতিয়া মানে কোন চেম্প পালাগে।
এতিয়াই তোমাৰ লগতে বুলি ক'ব পাৰি আৰু এতিয়া ছিক্সচেমিষ্টাৰ ফাইনেল ডিছ থৈছো
অঁ অঁ
উ ৰিজাল্ট দিব আৰু কেতিয়াবা। কেতিয়াবা দিয়া ন
অ অ ৰিজাল্টটো বা কি হয় ন এতিয়া লাষ্ট চেম যেতিয়া।
তাকে মানে এইটো চেমত লাগি নধৰিলে হয় আৰু।
অ বাকী ডিগ্ৰী খটম হোৱাৰ পিছত কি কৰিবা?
তাকে ভাবি আছো দুটামান কৰ্চ কৰিম বুলি টো কি কি কৰো এতিয়া ভাবি এনেকে উ এতিয়া মানে উলিয়াই কৈ নিদিওঁ বাৰু কিন্তু কৰিম। কিবা এটা এনেই মানে নাথাকো ঘৰত।
অঁ সিদ্ধান্ত ল'বলৈলে মানে সঠিককৈ হোৱা নাই মানে সিদ্ধান্ত ল'টো
ল'ব নাই মানে ৰিজাল্টে ক'ব বুলি কথা আছে নহয়
মানে এম এ চেম এ, এম এ কৰাৰ কথা নাই ভবা নেকি
এম এ কৰা মানে ইমান এবছৰ মানে এম এ টো কৰা নহ'ব নেকি মই মানে বিশেষকে ডি এল এড কছ, যে মানে বাৰ তাৰিখে এক্সাম আছে। টো যদি পাই যাও এম এ টো মানে ডিচষ্টেন্ঞ্চতে কৰিম বুলি আছো।
অ ভালে ভালে। তব কৰিব মানে চেষ্টাটো কৰি চাব লাগে চবতে।
মানে আচলতে এম এটো কৰিলে আচলতে এই দুবছৰ এটা এনেই যোৱা নিচিনা হ'ব। যদি আকৌ যদি ডি এল এড কৰিবলগীয়া হয় বা ডি এল এড কৰাৰ পিছতো এম এটো কৰিব পৰা যায় ন তেতিয়া। যদি আমি টেট চছেট বিলাক দি থাকিলে, বা চি টি টি এক্সজামবিলাক দি থাকিলে আমি সোনকালে চাকৰি পোৱাৰ সম্ভাৱনাটো আছে। ত' ভালকে পঢ়িলে বাৰু একেবাৰে পাম, কিন্তু ইমানো আমি এতিয়া সময় পালে বা ভালকে পঢ়িমেই বা পৰিস্থিতিয়ে কব আৰু এইবিলাক। কেনেকুৱা ধৰণৰ পঢ়া হয় বা কি হয় আচলতে জীৱন মানুহৰ জীৱনটো, চলিবলৈ হ'লে কিমান নহয় কিবা কৰিবই লাগিব আচলটে কষ্ট, কৰিব লাগিব উ ঘৰৰ পৰানো কিমান টকা গুনাম, ঘৰত মা আছে, পাপা আছে, ভন্টি আছে।
অঁ মানে এজনে মানে ল'ৰা।
তোমালোকৰনো?
একে দেই একেই আমাৰো একেই সখন। দায়িত্ব ব্ৰত মানে বাঢ়ি বেছি হয়। মানসিক চাপো পৰে মানে,
অ সেইটো হয় -হয়, হয় -হয় সেইটো হয়। মানে কেতিয়াবা এই বিলাক এইবিলাক ভাবি- ভাবি ভাবি -ভাবি মনতো বেয়াই লাগি যায় জানা।
অ হয় হয়।
ক'বা আৰু, মোৰ দুখ লাগে কেতিয়াবা ভাবি যে কি কৰিম কি নকৰিম ভৱিষ্যতে কি কৰি খাম, কি নকৰি খাম। সেইটোয়ে ভাল আহে কেনেকৈ অ ঘৰখন কেনেকে, চলাম ইমান দিনানৰ মা দেউতাহঁতে আমাক চলালে আকৌ, একো অভাৱ হ'ব নিদিয়াকৈ সিহঁতক আমি কেনেকুৱা ধৰণে ৰাখিব পাৰিম, সেইটোৱে ভাবোঁ আৰু
হয় হয় হয়।
একো নালাগে মোক কিন্তু মা দেউতাক ভালকৈ চলাব পাৰিলেও হ'ব বা নিজেওতো এদিন সংসাৰ গঢ়িব লাগিব হয় নাই।
হয় হয় ভৱিষ্যতলৈ, অ হয় হয় মানে মানে অ মানে অ মানে, মানে অহ মানে
উম
অধিকো নালাগে মানে মানে অধিকো নালাগে মানে মানে সুখত থাকিব মানে, পখে মানে মানে মানে আহ। জীৱন যাপন কৰিব পাৰি মানে পাৰিব লাগে।
তাকে তাকে মানে সৰু সৰু যিবিলাক সপোন, এইবিলাক পূৰ কৰিব পাৰিলে হৈ যাব, আৰু
হয় হয়।
মানুহৰ বহুতো সপোন থাকে তো আমাৰ মানে এনেকে ডাঙৰ ডাঙৰ সপোন থাকিলেহে।
হেল্ল' অ নেটৱৰ্কতটো নেটৱৰ্কটো ডিষ্টাৰ্ব দিছে মানে অলপ,
অ তাকে মই কৈ আছো মানে আমাৰ যিবিলাক সপোন, মানে ডাঙৰ ডাঙৰ সপোন থাকিলেও কি হব ইমান টকা পইচা লগা মানুহ নহয় তও তথাপিও আৰু কিছুমান সপোন সৰু সৰু যেনিবা ঘৰত এখন গাড়ীৰ প্ৰয়োজন। এইবিলাক আৰু এইবিলাক পুৰ কৰিব পাৰিলে ভাল লাগিব আৰু মনটো মানে, ভৱিষ্যতে কিবা এটা যে কৰিব পাৰিলো সেইটোৱে ভাব
হয় মনৰ অ মনৰ সন্তুষ্টি হ'ব লাগে মানে হম
দো মা দেউতাহঁতেৰ সুখ দিব পাৰিলে হব আমাৰ সুখৰ কাৰণে মা দেউতাহঁতে কিমান- কিমান কষ্ট কৰিছে।
হয় হয়
নাখাই নবৈ আমাক যি লাগে বুলি ক'ব তাকেই দিয়ে আৰু
হয় হয়
এ তোমালোকৰ হেৰি কোন কোন আছিলে যে ঘৰৰ
ঘৰত মা পাপা ভণ্টি আৰু মই
অ আমাৰ নিচিনা মানে
হয় হয়
তাকে ঠিকে ঠিকে পিছে আমাৰ পিনে আহি পাইছা নে কেতিয়াবা আহিবা আকৌ
যাম যাম যাম বিহুতে যাব লাগিব
তাকে আহিবা আহিবা আমাৰ পিনে বিহুত ৰাতি বিহু চাবলৈ আহিবা
অঁ গছ তলৰ বিহুটো হয় ভালকে চাগে
অ গছ তলৰ বিহু হয় তোমালোকৰ পনে নহয় নেকি
গছ তলৰ বিহু মানে ইমান প্ৰভাৱটো নাই আমাৰফালে ইমান
আচ্ছা আমাৰ পিনে আকৌ গছল তলৰ বিহুটো একদম মানে কি বুলি ক'ম আৰু ফেমাচ বুলি কব লাগিব এতিয়া আহিবা কেতিয়াবা অ মা দেউতাহতকো লৈ আহিবা খজ খোৱাকৈ আহিবা আৰু হা হা
থকাকে যাম আৰু
অ থকাকে আহিবা কত ঘূৰি অহাকৈ আহিব তুমিমই থকাকে আহিব লাগি বাৰু অ আহিবা -আহিবা হাঁহনো কি আৰু ঘৰতে হাঁহ পুহো যেতিয়া খুৱাব কিয়